হেল্ল'?
অ'! কি কৰি আছা?
এনেই, ডিঙিটো গাত লগাই আছোঁ।
হয় নেকি?
উম। কি এতিয়া দেখোন, কোৱা এতিয়া দেখোন ক'লা, কিবা বেলেগত সেৰি হৈ আছে বুলি। আকৌ, এতিয়াই ফোন আহিল যে, কেচটো কি?
অ'! এই হ'ব। কি কয়, হ'ব ৰ'বা। সেইবোৰ নকয়। কিবা এটা কথা ক'ব ওলাইছিলোঁ, পাহৰি থাকি দিব।
বস্তুটো আহিলে নাই?
অ'! এই জালুকবাৰীত আছে। তেতিয়া, ফোন কৰিছে আৰু ফোন কৰিব।
আচ্ছা। অ'!
কৰিলে হ'ল আৰু অলপ পিছত, কৰিলে ভাল আছিলে। কৰিলে আৰু
এইটো কাৰণে, কৈছিলোঁ বাৰু হ'ব এতিয়া। ক কৰিলি কৰিলি আৰু।
অ মছ ভবা নাছ কি অ তাকেহে।
বাকী কেনেকা চলিছে জীৱন?
অ ভালে মোৰ।
পঢ়া শুনা চলিছে নাই?
অ ঠিকে আছে।
পঢ়া শুনা ঠিকে চলিছে?
উম উম। ভালে ভালে খলে আপোনাৰ?
চলি আছে। অসমৰ অসমৰ বিষয়ে অলপ কথা সোধ নহলে!
এটো ঠিক আছে।
অ।
পায়।
আ।
কিবা এটা সুধিব ওলাইছিলোঁ পাহৰি থাকিলো নহয় আৰু কিবা সুধিব ওলাইছিলোঁ।
অসম অসমৰ প্ৰথম ৰজাক।
টি আই টেক মানে জানা নাই জানা জানানে নাই জি আই টেক।
জানো জানো।
তুমি অ। কি কয় ৰিচেজ যোৱা এ নতুনকৈ কিবা এখনত লাগি কিবা এটা হেণ্ডলুমৰ বস্তুত লাগিছে জি আই টেকটো কি হয় জানা?
ন সেইবাদ। এ দেউৰী ড্ৰেছ। দেউৰী কাপোৰ।
নহয় নহয় নাই লগা নাই লগা।
উহ তেনেহলে তুমি ভালকে চাবলৈ দৰকাৰ আছে।
নাই লগা নেকি কিবা তেৰা কটা সেইতহে লাগিছে।
উ সেইটো এইটো হেইটো সত্য যুগৰ কথা। এইেটো সত্য যুগৰ কথা। গম পাইছো। সেইটো সত্য যুগৰ কথা আৰু।
হয়নেকি।
সেইটো সত্য যুগৰ কথা নে বৰ। বৰ্তমান এই একযা এশ। পাত দচ দিনৰ আগত চাৰিটা লাগিছে। এটো অ। এটা দেউৰী হেণ্ডলুম আৰু। আৰু কি আছিলে আৰু পাহৰিলো আৰু কি আছিলে পাহৰি থাকিলো য মৰম।
আৰু এইটো অ অ। তোমাৰ পদ্মাশ্ৰী কোনে পদ্মা উৱদছ পদ্মাশ্ৰী কোনে বালে এই বছৰ অসমৰ কোৱা?
অসমৰ পৰা চাৰিটাই পাইছ চাৰিজন।
আহ কন কন।
এজন পখিলা লেকটেপি এজনীয়ে পাইছে তাপিছত। আৰু শিলচৰৰ এম পি এটাই পাইছে তাৰ নামটো। কি আছিলে পাহৰিলোঁ। আৰু যোগেশ দেউৰীয়ে পাইছে আৰু কোনোবা এটা সত্ৰীয় ডানচাৰ এটাই পাইছে। কিবা চইকীয়া কি চইকীয়া আছিলে।
অ অ কৰি। চৰণ হৰি হৰি। চৰণ শইকীয়া এয়া পাইছিলে, সত্ৰিয় ডানস তাৰ-তাৰপিছত নৰুউদ্দিন আহমেদে পাইছিলে তোমাৰ থিয়েটাৰৰ, যোগেশ ৰে তোমাৰ খেতি বাতি তাৰপিছত পখিলা তোমাৰ আৰ্ট আৰু কলা আৰু সেই গানৰ
উম, উম, কি কাৰণে বাৰু কি গানৰ কাৰণে? পাইছিলোঁ। কি গানৰ পাইছিলে
বি কাৰ্বি কাৰ্বি, কাৰ্বি গান।
কাৰ্বি গান। আচ্ছা, আচ্ছা। উম উম, নৰুল আহমেদেও পাইছিলে ন অ পাহৰি গৈছো। নৰু
নৰুদ নৰুল নহয় নৰুদ, দিন আহমেদ।
আহমেদ, সেই তাকে আচ্ছা আচ্ছা
থিয়েটাৰ কাৰ তাৰপিছত, এনেকে আছে বহুত। কিছুমানে পেইচা
উম উম, ঠিকেই আছে। অ। হেৰি কি আছিলে?
কি কয়, এইটো কিয় দিয়ে এইটো। বতাহখন।
বতটো এই হেৰি, কি বতাহ?
পদ্মশ্ৰী বটাটো।
হয়। ভাল কাম কৰিলে পাবি আৰু
হয় নেকি।
কিবা এটা বিষয়ত ভাল কাম কৰিলে পাবিয়ে
অ', এনেকে ভাল কিবা এটা ন?
তেনেকে আৰু হেৰি ৰ দেই আৰু হেৰি আমাৰ চবতচে শেষত কোনে ইউনেস্কো হেৰি, হেৰি পাইছে জান'?
নেজানো।
নাজান'? এক, অ-অসমত কিমান টা ইউনেস্কো হেৰি আছে?
টেৰিটি
অ'।
এটা। এটানে-দুটা। এটা-এটা।
এটা?
এটা নহ'লে দুটা। অ'।
উম, উম, নহয় নেকি? অসমৰ ইউনেস্ক' জেগাত অ', এক পিনি দেই অসমৰ ঊনৈছশ জেগাত দুটা নে তিনিটা।
তুমি নিজে নাজানা তিনিটা আছে, তিনিটা আছে।
তিনিটা আছে, তিনিটা আ আছে। লাষ্টৰটো কি বাৰ শেষৰটো? শেষৰটো
মৈদাম, মৈদাম। মৈদাম।
কি মৈদাম?
আহোমৰ যে, আহোমবোৰৰ যে।
অ'। আচ্ছা, হয় নেকি, সেইটো, সেইটো, সেইটো কিয় বিখ্যাত?
সেইটো মানে সেইটো গম নাপাওঁ।
আৰে সেইটো কি আছিলে? চ-মৈদামটো কি আছিলে? চৰাইদেউ কি আছিলে?
পিৰামিড।
তো! চৰাইদেউ অসমৰ ফাৰ্ষ্ট
অ', ৰাজধানী। অসমৰ নাছিলে, আহোমৰ আাছিলে।
সেইয়াই।
সেই কে নক হোৱা বুলি প্ৰথম ৰাজধানী প্ৰাক জ্যোতিষপুৰছিলে।
অ বাকী আৰু আৰু আৰু হেৰি ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যয়ান বুলি মনত আছে? হে,
কাজিৰঙা ভাবি আছো ৰবা ভাব দিল পাৰিম। অ।
ভাবি আছা নে মোবাইলত লিখি আ
নাজানো নাজানো নাজানো নাজানো নাজানো কলোচোন নাজানো কলোচোন তাৰা
পচাখী পচাখী।
নাযা হয় নেকি
সেইটোতো তোমাৰ টো বিশ আহ হ'ব পাৰে, কাজিৰঙাই যাব ইচ জাই আছে ৰবা।
উম উম উম পচাখী ঊনৈছশ কাজিৰঙা নাই যোৱা।
সদায় চোন নহ যোৱা সদায় নহয় বাৰু অহ নাই যোৱা।
কাজিৰঙা ফালে মই কিয় অহা যোৱা কৰিবি কি ফাল টো
সেইফালেচোন থাকা।
আচ্ছা তুমি মানে অসমখন চিনি পাবলৈ বাকী আছে আচ্ছা,
ন ৰ চাও ৰ,
ঠিকে আছে বাকী ক আমি বাদ দে
নাই নাই সেইফালেটো থাকা
এই বেলেগ ক সেইবোৰ কৈ নাথাক।
চাওঁ ৰ মই অলপমান জানিব লাগিব ৰ। চাই আছোঁ।
তেনেকে ৰখি থাকিলে কি হ'ব?
ৰখি থাকিব নালাগে তুমি কৈ থাকা।
কি, কি ক'ব লাগে মই? যেনে, যেনে মই কি
এইটোতো গম না পাওঁ।
ত' গম নাপাওঁ বাৰু মই। তুমিহে জানিবা। মই কি জানোঁ? মইতো নাজানোঁ।
মইতো একো নাজানোঁ। মইতো একো নাজানোঁ। আজিকালি আজিকালি মানুহৰ ইমান গৰমৰ মাথা, চাথা বিখাই আছে ৰে, ইমান গৰম
হয়, নিকি? এতিয়াচোন গৰম নায়ে।
গৰম বুলিয়ে নহয় নাজানো কিয় মাথা চাথা বিষাই আছে গাটো ভাল লাগি থকা নাই শুব লাগিব নিকি আও উম গা বোৰ বিষাইছ গা বোৰ বিষাইছে
তোমাৰ কি কয় এইটো আ ৰে কি কয় কিবা কব ওলাছিলো পাহৰি থাকিলো পদ্মাশ্ৰী কোনে দিয়ে কচোন
পদ্মশ্ৰী কোনে দিব আমাৰ হেৰি বাইদেৱে দিয়ে ৰাষ্ট্ৰপতি বাইদেৱে
অ তোমাৰ চিনেমাত হা চিনেমাত শুনাচোন চিনেমাত আ এই এই বছৰ পদ্মভূষণ কোনে পাইছে ক
চিনেমাত না জানো দেই এইবোৰ ম মামুঠি কোন হয় বা এতিয়া?
তাম এইটো তুমি যদি মালয়ালম এই চিনেমা খ চিনেমা ছবি চালা হয় আৰু মালিয়ালম ছবি চালে বুজি পালা হয়। মই মানে বহুত শুনিচোয়ে তোমাৰ মোত তি মা মূৰ্তি
আচ্ছা, দক্ষিণ ভাৰতৰ মানুহ মানে
অ', দক্ষিণ ভাৰতৰ মামু
অ', চিনি পাইছোঁ, চিনি পাইছোঁ, চিনি পাইছোঁ, অ', আপুনি দৃশ্যম নামৰ আপুনি দৃশ্য নামৰ ছবিখন চাইছেনে
চবে চাইছে এইখন
ভাল লাগে নে বেয়া লাগে
ভাল লাগে
ছেকেণ্ড খণ্ডখন চাইছে নে দ্বিতীয় খণ্ডখন
অ এক নম্বৰ খণ্ডও চাইছো দুই নম্বৰৰ খডও চাইছো
তিনি নম্বৰ খণ্ডখন চাইছেনে
ৰোৱা নাই নেকি
তিনি নম্বৰ খণ্ড যোনখন আচল দক্ষিণ ভাৰতৰ সেইখন ওলাইছে বাকী বাকী এনেই হেৰি হিন্দী জগতৰ ভাল হয় ন মই মই প্ৰথম খণ্ডখন মই প্ৰথম খণ্ডখন হিন্দীত চাইছিলো। তাৰপিছত ছেকেণ্ড খণ্ডখন এক একদম আচল মালিয়ালমত চাইছো কি বঢ়িয়া বনাইছে মলয়ামৰখনন।
আপুনি সেইটো কি অ কি ভাষাত চাইছে হিন্দী ভাষাত
মই এই তলত যে তলত যে আখৰ লিখি দিয়ে সেইটো
অ সে সেনেকে অকল সেনেকে চাইছে সেনেকে চোৱাত অসুবিধা হোৱা নাই নেকি? কি?
তেনেকে চাইে যি মজা পাইছো বুজ হেঁতেন আৰু মজা পালে